হেল্ল' অ।
হয় নমস্কাৰ আপুনি দীপিকা বৰা হয়নে? আচ্ছা। আপোনাৰ কওক। হয় হয়। অ খোৱা বোৱা কৰিলে? আছো আছো মই ঘৰতে আছো। গৰম কেনেকুৱা আপোনালোক ফালে?
গৰম বহুত আমাৰ ফালে।
হয় হয় আছে মোটামুটি আমাৰ ইয়াত। বহুতখিনি আপোনাৰ কিমান ডিগ্ৰী চেলছিয়াছ আছে এতিয়া ৱেডাৰ?
থাৰ্টি ফাইভ নেকি? জানো মই নাই চোৱা এতিয়া।
আ। আমাৰ ফিল্ডটোতো আমাৰ ফৰ্টি থ্ৰী হৈছে। এনে থাৰ্টি এইট ডিগ্ৰী চেলচিয়াছ হৈ আছে।
অ অ। কতনো আছে আপুনি?
বৰ্তমান মই নগাঁও জিলাৰ পৰাই কৈ আছো। ন গাওঁ দিষ্টিক আপোনাৰ ডিষ্ট্ৰিক্? আচ্ছা আচ্ছা। ঠিকে আছে আপোনাৰ বাকী খোৱা বোৱা কেনেকুৱা কৰি আছে এতিয়া গৰমত।
গৰমত খোৱা বোৱা মানে যেনে ধৰক খাই আছো আজিয়াই থাকিব লাগে কাৰণে পানী লগতে বাকী সেইখিনিও। পানীতো বেছিকে খাই আছো আও।
আচ্ছা আচ্ছা ঠিকে আছে। আমিও সেই একেই আৰু। ময়ো সেই একে। পানীৰ পৰিমাণটো অলপ বেছি।
পানীৰ অ পানী চৰবত এনেকে খোৱা গৈ আছে ডাবৰ পানী
নাই নাই ঠিক আছে ঠিক আছে ঠিক আছে সুন্দৰ ধুনীয়া খোৱা বোৱটো অলপ যতন ল'ব ভাল হ'ব
অহ অ অ গৰমৰ কাৰণে হয়েই আচলতে একো মা মছলা এতিয়া খাবই নালাগে। পেটৰ দিগদাৰ কৰা ন উ অ নাই মাংস খোৱাই নাই মাছটো ধৰি লওক সৰু মাছটো খোৱা গৈ আছে। এনে মোৰ দেহতে টেঙা জোলৰ নিচিনাকে। তাৰ পিছত বেছিভাগ বেছিভাগ পানী দিয়া ভাতে খাই আছো।
সুন্দৰ ধুনীয়া তেনেকে খাব একো নাই পাৰিলে এইবিলাক গাহৰি চাহৰি মাংস খাই নেকি। গৈ পেলাই এভইড কৰিব বেমাৰ আহিছে কিন্তু দেই। এ আফ্ৰিকান চোৱাইন ফ্লু এইবিলাক বেমাৰ আহিছে। একদম তেলি বন্ধ কৰি দিব।
আমি সেইবোৰ নাখাওৱে গাহৰি নাই।
ঠিকে আছে তেনেহ'লে। বাকী খেতি পথাৰ কেনেকোৱা নাই নাই নাই আমিও নাখাওঁ বাৰু এতিয়া এভইড কৰিছো অলৰেদি
অ অ খেতি প খেতি পথাৰ মানে উম আমাক কৰা নাই এইফালে এ ভালেই চাগে। ইমান গম পোৱা নাই অ বৰষুণ পৰি আছে অ কম বেছি পৰিমাণে এইকেইদিন কালি পৰহি পৰিছিল টানকে কালি নাই পৰা আজি নাই পৰা ব খেতি ভাল হৈছে বুলি শুনি আছো আৰু হাল চাল বাই আছে মানুহৰ
আচ্ছা আচ্ছা
আজিকালি অ ভালেই দিয়ক আপোনালোকৰ ভালে আছে?
আছে আছে সকলোৱে ভাল আমাৰ বৰ্তমান লাগি আছে বৰষুণৰ পানী যথেষ্টখিনি কম যদিও যোৱাকালি আহিছিলে ৰাতি আপোনাৰ তাৰপিছতে আপোনাৰ অলপ খেতি পথাৰ যোৰ যাৰ চলি আছে ইয়াত অলপ কঠিয়া চঠিয়া বিলাক তুলি আছে মানুহ বিলাকে লগাই আছে মানে পানীটোৰ কাৰণে অলপ অসুবিধা হৈছে যদিও য'ত য'ত মানে দ বা দ মাটিখিনি বিভিন্ন ধৰক পানী আছে সেইবোৰ মাটি অলপ লগাব লৈছে আৰু
অ অ আগতেতো গৰুৱে টেক্টৰে হাল গৰুৱে হাল বায় এতিয়া সে ট্ৰেক্টৰ ন ট্ৰেক্টৰ পাৱাৰ তিলা
হয় হয় এতিয়াতো পজিটি বিদ্যাৰ দিন আৰু
প্ৰযুক্তি বিদ্যা হয় মানুহৰ গৰম সেকাৰণে এতিয়া বেছি হৈছে
সেই কাৰণে এতিয়া সেই বৰষুণৰ কাৰণে বহুতখিনি দিগদাৰ হৈছে এতিয়া পানীৰ কাৰণে অলপ প্ৰব্লেম হৈছে
মই ইমান খেতি হেৰিত নাই কাৰণে গম পোৱা নাই বাৰু ভালে হৈছে বুলি গম পাই আছো আৰু কৰিছে আমাৰ মাটিত বেলেগে মাটি লৈছেহি কঠীয়া নিছেহি কি কৈছা ইমান গম পোৱা নাই
ঠিকে আছে একো নাই বাকী আপুনি কিবা ব্যৱসায় কৰি আছে এনে ঘৰৰ
নাই নাই মই ঘৰৰ হাউচ ৱাইফ
ঠিক আছে আপুনি কি ৰান্ধি ৰান্ধি কিবা ভাল পায় আপোনাৰ ফেভৰেট কিবা ভাল লগা
ভাল লগা মানে এতিয়া চব ভাল পাওঁ আগতে একোৱে ভাল নাপাওঁ এতিয়া যি ৰান্ধিব দিয়ে ভালে পাওঁ
থলুৱা খাদ্যৰ ওপৰত আপুনি কিবা বনাইনে?
অ বেছিভাগ থলুৱা খাদ্যই বনাও তাৰ ওপৰত সে কেতিয়াবা সে বেলেগ ধৰি লওক চাইনিজৰ চাওঁ চাওঁ তাও চাওঁ এনেকুৱা বনোৱা যায় এনে আমাৰ ঘৰত থলুৱা খাদ্য খিনিয়ে বনাওঁ।
ঠিকে আছে আচ্ছা আচ্ছা পাৰিলে এই যিবিলাক আপোনাৰ চাইনিজ যিবিলাক আপোনাৰ ফাষ্ট ফুড সেইবিলাক অলপ এফেক কৰিব কমাই খাব যিমান পাৰে পাৰিলে এতিয়া। ধৰি লওক আমাৰ থলুৱা খাদ্য যে কচু ঢেকীয়া ঔটেঙা এইবিলাকৰ ভিতৰত আপুনি তেনে বনাব ৰেছিপি। হয়। বাকী আপোনাৰ নগাঁও! মৰিগাঁও ডিষ্ট্ৰিক কৈছিলে ন?
অ
আচ্ছা আচ্ছা মই মই ব্যৱসায় তেনেকুৱা নাই বাৰু। মই খেতিপথাৰ লগতে অলপ জড়িত আছোঁ কম পৰিমাণে। নিজাকে
ভালে হৈছে খেতি পথাৰ কৰিব লাগে কেতিয়া ঘৰৰ বস্তু খাব পাৰিলে ভালে উ অইন কিনা হলেও ঘৰত ধান ঘৰতে খাব পালে বহুত ভাল আৰু অ আমিও ঘৰৰ চাউলে খাওঁ এতিয়ালৈকে অ আমাৰ তেনেকে এতিয়া ভাল হৈছে আৰু ঘৰৰ খোৱা বোৱাটো।
ঠিকে আছে আহ ভাল লাগিল আপোনাৰ লগত কথা পাতিম কেতিয়াবা আকৌ সময় সুবিধা হলে কল চল কৰিব পৰা যাব। ফোন কথা পাতিব কিবা অসুবিধা হলে জনাব। নিশ্চয় ঠিক আছে আজিলৈ আহিছো বাইদেউ। ঠিক আছে ধন্যবাদ।
উম উম